হেল্ল'
উম
গুড মৰ্ণিং।
সুপ্ৰভাত।
কি কৰি আছা
এই শুৱাপা উঠি পেলাই বহি আছোঁ, তুমি?
মই অলপমান পঢ়া-শুনা।
আচ্ছা।
কেতিয়া উঠিলা মই অলপমান বৌদ্ধিজীম তাৰপিছতে জেইনিজিম বৌদ্ধ ধৰ্ম, জৈন ধৰ্মৰ বিষয়ে।
তাৰপিছত কেতিয়া উঠিছা তুমি?
অলপ আগত।
তোমাৰ কথাবিলাক স্পষ্ট হোৱা নাই, কেলে বা।
নেটৱৰ্ক বেয়া নেকি, গম নাপাওঁ, কোৱাচোন কিবা। আহিছে, আহিছে, এতিয়া আহিছে অ', ভাগি গৈছিল চাগে হ'ব পাৰে, এতিয়া ঠিক আছে।
অ'কে।
শংকৰদেৱত পঢ়িছিলে নে নাই হিষ্ট্ৰী।
পহিছিলো।
মনত আছে এইবিলাক। বৌদ্ধ ধৰ্মৰ বিষয়ে, জৈন ধৰ্মৰ বিষয়ে। গৌতম বুদ্ধৰ বিষয়ে জানানে নাই।
অলপ চলপ কিবা অলপ মানে মনত আছে বাট প্ৰপাৰ মানে একো মনত নাই।
কি কি মনত আছে কোৱাচোন। গৌতম বুদ্ধৰ সৰু কালৰ নামটো কি আছিল। এইটো জানিবই লাগিব দেই।
ৰবা ৰ'বা ৰ'বা ৰবা কিব এটা আছিলে।
কোৱা গৌতম বুত্ৰৰ আগৰ নামটো কি আছিল বাল্যকালৰ নামটো কি আছিলে?
কি আছিলে ৰবা? ছিল লোকে প?
মাতটো অলপমান ঠিক কৰিলে ভাঙি আহছে হেল্ল' আহ শুনিছো শুনিছো
অ
পাহৰিলা নেকি সঁচাকে?
পাহৰিলো।
কৈ দিওঁ নেকি?
কোৱা।
সিদ্ধাৰ্থ
আহ আহি আছিলে মই ভাবি আছিলো কিন্তু মই কনফাৰ্ম নাছিলো
আৰু মাক দেউতাকৰ নামটোতো জানিব লাগিব সেইটো কোৱা।
নাজানোঁ মাক দেউতাকৰ নাম সঁচাই নাজানোঁ।।
মাকৰ নাম আছিল মায় দেৱী দেউতাকৰ নাম আছিল শুদ্ধোধন
অ এওঁলোকৰ নামটো সঁচাই পাহৰিছোঁ।
সঁচাকে বৌদ্ধ ধৰ্মৰ যে দুটা। মূল শাখা আছিলে দুটা জানা নে নাই
কি আছিল
বৌদ্ধ ধৰ্মৰ দুটা মূল শাখা আছিল যে।
উম নাজানো।
ইনজান আৰু মহাজান এইবিলাক আজিকালি এপিএছচি উপিএছচি। আহে দেখোঁন।
ত মই এ পি এছ চি উ পি এছ চিৰ এক্জাম মই পঢ়িয়ে থকা নাই ত' মই কেনেকে গম পাম
তাৰ পিছত আগন্তটো হ'ব লগা মানে যিবিলাক এডইআৰি আছে তাৰপিছত যিবিলাক চাকৰি আছে। যে সেইবিলাকতো আহে ন এইবিলাক এইখিনি জানিব লগা বস্তু প্ৰত্যেক। ত চবেই জানিব লাগে সেইখিনি কথা।
হম হম।
তুমি আৰু জিঅ'গ্ৰাফীৰ মানুহ জিৰ' মৰ্ফ'ল'জি পঢ়িছা চাগে
সেয়াও পাহৰিলোঁ।
অ চেনোগ্ৰাফি পঢ়িছা চাগে।
সেয়াও পাহৰিলোঁ মই চেনোগ্ৰাফী বহুত বেয়া পাইছিলোঁ।
সচা নেকি
মানে অ চোগ্ৰাফিটো হল কি আমাৰ যোনজন মানে চাৰে পঢ়াইছে ছিলে তেওঁ কি পঢ়াইছিলে বুজিয়ে নাপালোঁ।
উম।
সেইটো কাৰণে বুজি ন পোৱাৰ কাৰণে সেই মানে সেই টপিকটোৱে বেয়া পালোঁ।
উম ক্লাইমেটলজি
অ ক্লাইমেট'লজি পঢ়ছিল। পঢ়াত পঢ়াত গোটেই খোপাই পঢ়িছো পঢ়াত চবে পঢ়িছো। মনৰ দেখোন।
উম।
অ ফাইনেল এক্সামৰ দিনাখন ছবি মনত পৰিছিল
উম উম উম মই কি হ'ব
এনেকে কেছ নো
হা।
উ এনেকে একো নহয় কি হব আৰু।
এতিয়া তুমি এম এছ ডাব্লিউ কৰিম বুলি ভাবিছা এম এছ ডাব্লিউ চিলেবাছ গম পোৱা নাই
চাইছিলোঁ পাহৰি থাকিলো।
তাতে তুমি কি পঢ়িব লাগিব ইতিহাস পঢ়িব লাগিব। দৰ্শন শাস্ত্ৰ পঢ়িব লাগিব। তাৰ পিছতে তোমাৰ ছচিয়েল ৱৰ্কৰ আইডিয়অ'লজি মানে দৰ্শন পৰি লাগিব
উম।
তাৰপিছতে মানুহৰ। তোমাৰ মানুহৰ যি মনোবিজ্ঞান আছে সেই মনোবিজ্ঞান পঢ়িব লাগিব তাৰ পিছতে মনোবিজ্ঞানৰ উত্তৰণ পঢ় লাগিব।
উম
ফিল্ড ৱৰ্ক থাকিব তোমাৰ
উমছা
কমিউনিটি অৰ্গেনাইজেচন থাকিব।
উম।
তাৰপিছত যেতিয়া সেকেন ছেমিষ্টাৰ বা থ্ৰাড ছেমিষ্টাৰ পাবা এনি টাইম ফিল্ড ত ফিল্ড ৱৰ্ক ফিল্ড ৱৰ্ক ইণ্টাৰ্ণশ্বিপ এইবিলাকতে যাব আৰু।
উম,
সমাজ শাস্ত্ৰ পঢ়িব লাগিব সমাজ শাস্ত্ৰ মানে বুজি পাইছা নে নাই ছচিয়লজি।
উম,
মই বেছি বকী আছো নেকি তুমি নোকোৱা দেখোন কথা একো?
কাৰণ এইখিনি কথাত মই জ্ঞান একো নাই সিটো কাৰণে মই শুনি আছো।
এ তুমি এটা কথা কোৱাচোন তুমিতো কেক বনাব জানা
অ',
অ, কেক বনোৱাৰ মোক মানে টিপছ দিয়াচোন? মোৰ ভাইটিৰ পৰহিলেতো বাৰ্থ দে ন, মই যদি ঘৰতে এটা কেক বনাব লাগে মই কি-কি মানে ব্যৱস্থা ল'ব লাগিব সেইটো কোৱা?
কেক বনাবলৈ ফাৰ্ষ্ট এ তুমি কণী লাগিব মানে কণী যদি এগলেছ নবনোৱা তেতিয়াহলে। অ, ত' কণী লাগিব তাতে তোমাৰ ৰিফাইন লাগিব ময়দা লাগিব অ, চেনী অ, সেইটোৱে তাৰপিছত বেকিং পাউদাৰ, বেকিং চৌদা এনেকে তাৰপ তাৰপিছত তুমি যদি বা কিবা মানে এ ষ্টেট কৰিম ভাবিছা এচেঞ্চ লাগিব মানে ধৰা ভেনিলা বা যিকোনো আৰু। পাছত ভিনেগাৰ লাগিব আৰু গাখীৰ লাগিব।
অকে এতিয়া কোৱা সেইখিনি বস্তু দি কেনেকে মই মানে ট্ৰাই কৰিম ফাৰ্ষ্ট?
অ, ফাৰ্ষ্ট এ তুমি অ, যিটো মানে ৰিফাইন ল'বা ৰিফাইন এক কাপ ল'ব লাগিব হা হাফ কেজ যি কে'ক কাৰণে।
উম, অ, নহয় সেনেকুৱা কেক নহয় এই যে চাৰৰ লগত খোৱা কেকটু অ,
ত' সেইটোতো বনাব লাগিব ন বেজটো।
অ' অকে অকে অকে অকে মানে ক্ৰীম থকাটো নহয় দেই।
অ ক্ৰীমৰ ক্ৰীমখিনি লাষ্টত আইচিং পিছতহে কৰে।
নহয়ো তুমি বুজা নাই। য়্ল' কালাৰ কেক টো যে হয় অ য়েচ য়েচ য়েচ য়েচ অ সেইটো।
ত সেইটোয়ে কৈ আছো যে অ মানে। ফাৰ্ষ স্পজটে বনাই তাৰ পাছতহে আইচিং কৰে
অ' অ' কোৱা।
অ' তুমি ফাৰ্ষট মানে কি ৰিফাইন খিনি ললা তাতে অ চেনটো যিখিনি ল'বা চেন একাপ ল'ব লাগিব। একাপ চেনি ধৰা মানে তুমি পিচি ললা আৰু পিচি পেলাই সেই ৰিফাইন খিনি দিলা সেইখিনি মিক্স কৰিলা। তাতে কণী দুটা ভাগি পেলাই সেইখিনিও ভালকে মিক্স কৰিলা। তাৰপিছত এক্সট্ৰাক কে, তুমি এটা কাপত গাখীৰ একাপ ললা সেই গাখীৰ খিনিত অ তোমাৰ হেৰি অলপমান ভিনেগাৰ দি পেলাই অলপ টাইম থৈ দিব লাগে হা। তাৰপিছত এটা মানে এ চালন লব আৰু এটা এক্সট্ৰা বাতি ল'বা সেইটোতে ময়দা খিনি চালি ল'বা ময়দা বি পউাৰাৰিছ ব ধালি লোৱা তেতিয়াহে মানে বস্তুটো ফুলি আহিব ন, তাৰপিছত সেইখিনি দ পাছ সেই কণ আৰুনৰ যিিন মান ময়দাটো মানে অকন- অকনকে এড কৰিবা গোটেই খিনি একেলগে দি দিলে মানে আহ এনেকে গুটি গুটি বনি যাব, তাৰ পাছত অ', অলপ অলপকে এড কৰি পেলাই সেইখিনি মিক্স কৰিবা আৰু তাৰ ওপৰত অলপ অলপকে গাখীৰ দিবা মানে মানে, চব বস্তু একেলগে ডাইৰেক্ট ঢালি দিলে হেৰি বনে। তাৰপিছত এইখিনি, অ, তাৰপিছত লাহে লাহে যেতিয়া তুমি কৰিবা বেটাৰটো চাবা অলপমান মানে, উম, হেৰি টাইপ হ'ব ধৰা ওপৰৰ পৰা যেতিয়া তুমি দিবা মানে নেফাটা নকৰাকে ধুনীয়াকে এটা ফ্ল'ত পৰিব হা? তেতিয়া গম পাব যে, মানে বেটাৰটো হৈ গ'ল তাৰ পাছত অহ হেৰি কি বুলি কয়, বাতি এটা ল'লা মানে যিহত তুমি কেকটো বনাবা। তাতে ৰিফাইন চিফাইন ধুনীয়াকে সানিলা সানি পেলাই, সেই বেটাৰ খিনি দি দিলা। তাৰপিছত ফৰটি ফাইভ মিনিটছ কাৰণে তুমি হেৰি কৰিব লাগিব। অ', গেছত বনাবা ন?
উম, গেছতে বনাম।
অ', ত' কেৰাহী এটাত অ তুমি কেৰাহীটো আগতীয়াকে অলপমান গৰম কৰি ৰাখিব লাগিব ত'। সেইখিনি কৰাৰ পাছত, কেৰাহীটো ল'লা ন' কেৰাহীটোৰ ওপৰত এই পাকঘৰত যে হেৰি ষ্টেণ্ড এ ডাল থাকে যে মানে কেৰাহী চেৰাহী থ'ব পাৰা ষ্টিলৰ ষ্টেণ্ড ডাল থাকে যে, সেনেকুৱা ডাল যদি আছে আৰু তেতিয়া তুমি ধুনীয়াকে কেৰাহীটোত দিলা একদম ল' ফ্লেমত, কেৰাহীটো থৈ দিবা। অলপ টাইম যেতিয়া গৰম হ'ব তাতে ধুনীয়াকে সেই কেকৰ সেই বেটাৰ খিনি নি পেলাই বহাই দিবা। আৰু ধুনীয়াকে ঢাকি দিবা মানে হাৱা সোমাব নোৱা ৰাকে, তাৰপিছত পঞ্চল্লিশ মিনিট পাছত হৈ যায়।
বহুত দেৰি লাগে।
উম, টাইম লাগিব।
তুমি কিমান কেক বনাইছা এতিয়ালৈকে?
মইতো তেনেকে মানে মই কেক ধৰা শিকাম শিকিছো কিন্তু এনেকুৱা নহয় যে মই বেচিবলে শিকিছিলো ত' মোৰ ঘৰত অ নি মোৰ ঘৰত কেতিয়াবা বনাও
উম
আৰু আগতে আজিকালি নবনোৱা হলা আগতে এনে দেউতাৰ বাৰ্থডেত বনাইছিলোঁ তাৰ পিছত মাৰ বনাইছিলো আৰু দাদাৰ এনেকে বনাও আৰু এতিয়া মানে এলাহ লগা হল আৰু দলিৰ বাৰ্থদেটো বনাই পাইছো
ওৱাও দলিৰ বাৰ্থডেটো কেক বনাইছা
উম দলি মানে মোৰ কুকুৰজনী উম তাই কাটিছে আকৌ
ওৱাও ঠিকেই কুকুৰৰ কাৰণেও কেক বনাইছা
অ
তাই বাৰ্থডে কোনদিনা।
তাইৰ চাৰি মাৰ্চত
উম উম উম উম ঠিকে ঠিকে
উম।
ঠিক আছে দিয়া মই পিছে অলপমান কেক বনোৱাৰ বস্তুখিনি যোগাৰ কৰোঁ ন'।
উম যোৱা কৰা গে
ঠিক আছে দিয়া
উম দিয়া
উম